হ্যালো‌ অ' কি কৰিছা?
আছো এনেই। তুমি?
অ' মই এয়া এই গাটো ধুই আহিছো হে। খেলিব গৈছিলো যে। অ তে কি চাহ খা খালা?
কাহ হোৱা নাই। খামহে এতিয়া উম চাহ খাবলে মনেই যোৱা ইমান গৰম দিছে।
অ' বহুত গৰম বা আজি দিনতটো গৰম দিছে কিন্তু ভাল ভাল বতাহো মাৰিছে দেই।
নাই আমাৰ ফালে বতাহ চতাহ নাই ইমান গৰম একেবাৰে ইমান ৰ'দ দিছে।
আমাৰ ইফালে বাৰু দিনতে তোমাৰ লাইট কাটি দিলে।
অ আমাৰো কাটিছে লাইট দিনতটো লাইট নাইয়েই
নাই আমাৰ ইনভেটাৰ চাৰ্জ নাই আকৌ বাকী তোমাৰ সেই মানে গছৰ তলত বহি পেলাই ধুনীয়াকে আদ্ডা পিতি আছিলো অৰু লগৰ কেইটাৰ লগত মানে আমাৰ এই ফালে ধুনীয়া জোগা আছেতো তোমাৰ এই এইটো দেৱসিং ঘাট। তাত গৈছো ধুনীয়াকৈ বহিছো তাত মানে তোমাৰ বহুত ধুনীয়া লাগিছে আৰু তোমাৰ দিনটো ধুনীয়াকৈ পাৰ হৈ আহে তাত বহি থাকিলে তুমি গমেই নাপাবাানে টাইমিং কেকৈ পাৰ হৈ গ'ল। তোমাৰ পাছে ঘৰ ক'ত?
মোৰ ঘৰ মানে?
ৰিয়েলটো নকলেও হ'ল কৰ'ৰবাত কলেও হ'ল।
তেজপুৰতে আৰু।
অঁ তেজপুৰতে আৰু ন।
উম।
ঠিকে আছে তেতিয়াহ'লে এই এইটো কি? কিবা পঢ়ি আছানে কিবা জব কৰি আছানে?
মানে মই মেডিকেল লাইনত পঢ়ি আছোঁ আৰু এতিয়া।
অঁ মেডিকেল লাইনত ন নাৰ্ছিং নেকি?
উম নাৰছিং।
আ ক'ত যে মই তোমাৰ এইবাৰ বি ছেকেণ্ড চেম।
অঁ আচ্ছা। ভালেই এক্জাম হৈ গ'ল নাই।
অ হল হল হল বা যি টান আহিছে।
অ আৰু ইমান একগ্জাম হৈ থাকে ন।
বহুত বেয়া বা এই দেওবাৰ দিনটোতো হৈ যায় কেতিয়াবা।
উম।
আজি বাৰু নাই হ আজি থাৰ্ড চেম- আজি থাৰ্ড ছেম যোনবিলাকৰ আছিলে সিহঁতৰ আজি দেওবাৰো এক্জাম হৈছে।
আহ। বি এ তো মানে সেইটোয়ে আৰু মানে এনি টাইম খালি এক্সাম হয়ে থাকে আৰু গমেই নাপায় মানে কেতিয়া এক্জাম আছে।
অ সেই তেনেুৱা এতিয়া তোমাৰ এ মই মানে সৰু থাকতে ভাল আছিলে এই এইটো ছটা বা পাঁচটা চাবজেক্ট থাকে এইখিনিয়ে কৰি থাক এতিয়া এগাল মেজৰ চাবজেক্ট মাইনৰ চাবজেক্ট।
সেইটোতো ইমান পঢ়িব লাগে।
বাহ তুমি কি এতিয়া কি তিনিআলিত ঘুই আছা।
আহ উম।
প ওলাই আহিছে এইটো বছৰ।
অ হয় নেকি।
পাবা চাগে আৰু পাবও পাৰা তুমি মানে কি এবাৰ নতুন নতুনকৈ সোমাইছে নেকি তাত।
উম নতুনে আৰু।
নতুন মানে এইটো বছৰৰ এই মানে আগৰ বছৰটোত। এ এতিয়ালৈকে সোমোৱা নাই বাৰু হয়নে অ মোৰ তাত তুমি চিনি পাবা অনামিকা বা বুলি ক'লে মোক মানে মোৰ বা হয় আৰু।
অঁ অঁ।
এই এইটো চিনি পাব চাগে মোৰ বায়ে হয় বাৰু।
আহ আহ।
চিনিয় হৈছে হি তোমাতকে
উম উম অ অ আচ্ছা
বাকী কোৱা খবৰ
মৰ বাৰু ভালেই তোমাৰ
মোৰো ভালেই বাৰু দিয়া এই এতিয়া মানে তোমাৰ জুলাই মাহত কিবা চামাৰ ভিকেচনত ফুৰিব যোৱা প্লেন কৰা নাই চামাৰ ভিকচনত ফুৰিব যোৱাৰ কথা কোৱা নাই ক'ৰবাত প্লেনিং ছামাৰ ভিকেচনত বোলো ক'ৰবাত ফুৰিব যোৱা ক'ৰবাত কিবা প্লেনিং চেনিং কেনেকুৱা
অঁ
হেল্ল'
উম কোৱা মোক বুজিয়ে পোৱা নাই মানে নেটৱৰ্কে নাই নিকি
প্লেনিং নাই ক'ৰবাত জুলাই মাহত ফুৰিব যোৱা
প্লেলিংতটো আছে বাৰু যোৱা উম তাকে ভাবি আছো কোন কত গলে ভাল হব
উম এতিয়া তোমাৰ আমিতো আমিতো বাৰু প্লেনিং কৰি আছো তোমাৰ টিপি যোৱা
অ এতিয়াতো থা এতিয়াতো গৰম উম এতিয়াতো গৰমত তো সেইবোৰ জেগাতে যাব লাগে ন
তাতে যাব লাগিব ইয়াততো তোমাৰ এতিয়া আমাৰ ইফালেতো এতিয়া মানে যি গৰম পেলাইছে তাত মানে পুৰা জাগা বিলাক ঠাণ্ডাতো মানে কিবা এটা ভাল লাগে আৰু তাত মানে তুমি ধৰি লোৱা আমি এতিয়া এদিনৰ কাৰণে যাও যে হেইটোৱেটো বেয়া ধৰি লোৱা ৰাতিপুৱা গলা আকৌ সন্ধিয়া গুচি আহিলা এই দুদিন মান থাকাকৈ যাব লাগে তাত মানে হোম ষ্টে লৈ পেলাই নহয় কিবা লৈ ৰুম চুম লৈ এই মজা লাগিব তাত জাগাবিলাক
উম শ্বিলং চাইডেও যাব পাৰি
হা হা শ্বিলং
চি উম
অ তাতো পাৰি কিন্তু মানে আমাৰ এতিয়া যোন কেইটা লগৰ আছে সিহিতে অকমান মানে তোমাৰ কেনেকুৱা মাইন্ডৰ বুলি কওঁ মানে এই যাবও আকৌ ডাইৰেক্ট আহি যাব তেনেকুৱা ইমান মানে আশা পালি থকা নাই যে তাত থাকি ল'ব তাত কিবা কৰি ল'ব
অঁ
এতিয়ালৈকে মানে ফিক্সো হোৱা নাই যে আমি টিপিলেই যাম বুলি মানে বেলেগলৈও গুচি যাব পাৰো
উম আমাৰতো প্লেনিং বনোৱা হয় কিন্তু মানে প্লেনিংটো নহ
হেইত যে আমি ধৰি লোৱা এ এতিয়া বহুত আগৰ পৰা বনাই আছোতো প্লেনিংটো এতিয়া পাচ পাচলৌ নহবগৌও পাৰে পাছলে তোমাৰ কিবা ওচৰ জাগাতো গুজি যাব পাও দূৰ জাগাত গুচি যাব পাওঁ মানে এয়া সময় মূৰতহে গম পাম মই এতিয়া তে জুলাই দছ তাৰিখে গম পাম মানে দছ তাৰিখে যামতো দছ তাৰিখে গম পাম মিতিক কোনদিনাখন কলে যাওঁ মানে এতিয়ালকেটো একোৱে নাজানো বাৰু বাকী তুমি কি এ এ ক'ত যোৱা কথা কৈছিলা
যোৱাতটো আমাৰ প্লেনিং মানে হৈছে কিন্তু ক'ত যাম মানে সেইটোহে ঠিক হোৱা নাই ঠিক হোৱা নাই মানে আমাৰ কি কবা আৰু এতিয়া যাম বুলি ক'বা এটাই আকৌ দুই দু মমানৰ পাছত ক'ব নাযাও আকৌ যোনদিনাখন মানে যাম তাৰ পিছত তাৰ আগদিনাখন কৈ দিব যে নেযা মোৰ ঘৰৰ পৰা যাব দিয়া নাই
এই এইটো বাহানা এইটো বাহানা আমাকো মাৰে এইটো এইটো বাহানা আমাকো মাৰে ঘৰৰ পৰা যাব নিদিয়ে বুলি এইটো এই এই লাষ্ট টাইমত তোমাৰ মানে এনেকুৱা এটা মানে কিবা লাগে যে কি যে হয় সিহতে মানে সময়ত। ক ডিজাইন ন দিয়ে।
অ ইমান খং উঠে আৰু মানে মোকে কয় ন যে। তই হেৰি কৰ চবকে কবি যে আমি যাম এনেকে তাকে তই সবকে সোধা বোধা কৰি দিয় আৰু এনেকে বুলি কয়। তাৰপা মোক সোধো চবকে তাৰপা পিছত গৈ পেলাই আকৌ চবে নোযোৱা হৈ থাকে অ প্ৰথমতে চব অ হ'ব দে যাম যাম একে ভাল জোগাত যাম দেই এনেকে বুলি ক'ব তাৰ পাছত না ন এক সুধো যাবি নে এ নাযাও অ মোৰ বোলে পইচাই নাই এটাক সুধো যাবি নে নাই মোক ঘৰৰ পৰা যাবই দিয়া নাই মানে বহুত ধৰণৰ মানে
তেনেকৈ সময় মানে তুমি আগতেই সুধি থব লাগিব যাব নে সিহতে যাম যাম বুলিয়ে ক'ব কিন্তু লাষ্টত যেতিয়া তুমি টাইম আহিবলে ডেটটো পৰিহি কাইলৈ মানে যাম এই মোক ঘৰৰ পৰা যাব নিদিয়ে এই মোৰ সেইটো এই সেইটো তেনেকুৱা কব।
মানে সেনহ পৰা এটা কাম কৰিব লাগিব পইচাটো মানে আগতেই উঠাই থৈ তেতিয়াহে মানে সিহঁতে অ যাম আৰু। তেতিয়াহে মানে সহতে যাব উম তেতিয়া যাবই
বা তেতিয়া নোযোৱাকে নাথাকে সে
উম আৰু কেতিয়াবা এনেকে পিকনিক চিকনিক গ'লেও আগতে কব অ হ'ব দে পিকনিক যাম দেই এনেকুৱা কৰিম তেনেকুৱা কৰিম পিকনিক খাবলৈ যাম এনেকে কৰিম চবেই একদম প্ৰথমতে একদম জজ উঠাই লব যাম বুলি তাৰ পাছত চবে নোযোৱা হৈ থাকে না মোৰ পইচা নাই নাযাও।
নে এতিয়া তুমি কোৱা কথাতে কব লাগিব যে পইচাটো আগতে লৈ থ'ব লাগিব। যে মই আমি যাম এইটো তাৰিখে তই পইচাটো আগতে দি থত তই যাও বুলি কৈছ নহয় পইচাটো দি দে কমাই হলেও দি থ।
উম
তেতিয়া মানে সেইতে নাযাও বুলি নকয় আৰু এনেই তোমাক সময়ত কিবা ক'ব যে বাহানাই মাৰি থাকিব বাৰু।
অ',
আমাৰ তেনেকুৱাই -তেনেক আকৌ ইমান মানে ইমানো বাহ দিয়া লগৰ নাই কিন্তু মানে তেনেকুৱাও মানে তোমাক কোৱা নিনাকে কয় যে এই ঘৰৰ পৰা যাব নিদিয়ে কিন্তু আমি যদি অকন কামুৰ পুতুংকে যাব পাৰি আৰু।
উম, হম। আমাৰতো বাৰু ছোৱালী বুলি বাৰু অলপমান ঘৰৰ পৰা অকমান হেৰি কৰি দিয়ে যে প্ৰথমতে কয় নালাগে যাবলে আৰু ছোৱালী মানুহএজন টো অল অকলে মানে এৰি দিয়াটো ইমানু ভাল নহয় বাৰু তথাপিও মানে প্লেনিং টো কৰে কৰি পেলাই আকৌ পিছত আকৌ নেযাওঁ বুলি ক'লে বহুত খং নুঠিব কোৱাচোন?
চ' লো ট্ৰিপ ইছ বেষ্ট তেনেকুৱাও যে কয় এইটো কথা আছে। এইটো যে সঁচা কথা চ'লো ট্ৰিপ তুমি যতি যোৱা তোমাৰ একো প্ৰব্লেম নাই কিন্তু এটা ভয় থাকে আজিকালি মানে জি টি কেচপৰা কিন্তু বাকী মানে তুমি অ, চেফটিৰ জাগাত গ'লে যে চ'লো ট্ৰিপ বেষ্ট মানে বহুত ভাল। বহুতেই ভাল তোমাৰ পইচা ইমান নাযায়। তোমাৰ এটা খৰচা তুমি নিজৰ খৰচা নিজে দি থাকিব লাগিব এনেই কেতিয়াবা ধৰি লোৱা তুমি ক'বাত কাৰবা ট্ৰিপত গৈছা যে কাৰপা পইচা কমিলে তোমাৰ পৰা গ'ল সেইটোও গ'ল এই লগত যোৱাটো মানে সেইটো অকণ বেয়া থাকে মানে ৰিক্সি থাকে চলট মানে এইটো ভাল আৰু,
উম
মইতো অকণমান অকণ ডাঙৰ হ'লো মই ওচৰত যাম। নিজে অকণ চাই আহিমগৈ মানে তোমাৰ এক্স তাত গৈ পেলাই চাম যে এক্সপিৰিয়েঞ্চটো কেনেকুৱা।
অ চাব লাগে চব কৰি ন?
এতিয়ালৈকে গৈয়ে পোৱা নাই তেনেকে একো হয় নাই। তেতিয়াহে গম পামা আৰু গৈ পেলাই কেনেকুৱা লাগে।
উম
বাকী কোৱা?
বাকী এতিয়া চাহ তাহ নোখোৱা?
কি কৈছা?
চাহ নোখোৱা বোলো এতিয়া?
চাহ চাহ মই মায়ে বনাই থৈছে মোক পোৱা নাই। তোমাৰ এইয়া এই এইটো
ঠাণ্ডা হৈ যাবগে এতিয়া।
এই ঠাণ্ডা নহয় আ বনাব বনাইছেগে বনাই আছে চাগে,
অঁ
মই দোকানলৈ আহিছো বিস্কুট নিবলৈ মানে
অঁ
এতিয়া কি ভাত কি আজি উম ম মানে- তোমাৰ চাহৰ লগত মই মানে বিস্কুটটো লাগে এনেই মানে তোমাৰ শালি চাহটো খাবলৈ ভাল নাপাওঁ, ইটো কাৰণে। এই এইটো বা কি কি কি বনাব জানা?
তাকি জানো চবে বনাবলে।
চবেই আৰু ফেভৰেট মংস কি মংস?
গাহৰি।
এই পা এইটো ক'বলগীয়া কথা নে খাবলগীয়া কথা মানে এইটো মানে তোমাৰ চব সববৰে প্ৰিয়। মই তোমাৰ বহু বহুতকে মানে সুধিছো বহুতকে দেখিছো। যোনবিলাক পোৱালি মানে ন খাই সিহঁতে যদি আমাৰ লগত ভোজত নহয় খানা চানা খালেও মানে এপি পিছিলো খাবে মানে এনেকুৱা বলি। মানে সিহতে যোন ন যোনটো পৰিলেে খাই পোৱা নাই এতিয়ালৈকে ডাহৰি মেইন মানে। গাহৰি মেইন গাহৰি তোমাৰ আমাৰ ইয়াততো তেনেকৈ পেন নহয়। কিন্তু যেতিয়া আমাৰ চ ছাগলী ধৰি লোৱা ছাগলী তোমাৰ চাৰে সাতশ নে আঠশ হ'ল জানো নাজানো বাৰু মই।
অ ছাগলীৰ দামতটো বেছি আকৌ।
ছাগলীটো নাখা ব মই তোমাৰ ছাগলীটো ধৰি লোৱা ছাগলী সমমান দাম হ'ব। মই এইটো জানো আৰু আমাৰ ধৰি লওোৱা দুহেজাৰ সাতাইশ চনত। নহয় দুহেজাৰ আঠাইছ চন অ দুহেজাৰ সাতাইছ চন নহয় আ। আঠাইছ চনত কেজি চাৰে আ চাৰে পাঁচশ ছশ মান পাই যাব চাগে।
উম উম।
এতিয়া অ', দিয়া দিয়া হ'ব।
অ', হ'ব দিয়া।